অ' বাইদেউ কি কৰি আছে?
অ' মই এই আছো এনেই। আপুনি কি কৰি আছে?
আছোঁ ৰ'ব ডিউটিত, আপুনি?
আমি আহি লৈ শুলো, এতিয়া উঠিছোহে।
অ' অ'। কিবা খালে নে নাই?
আহি ভাত-চাত খালো।
অ'।
তাকে আপুনি খাই আহিছেনে?
উম, খাইছো ৰ'ব।
অ'।
ভাত খাইয়ে আহিলো, এতিয়া এই পিঠা বনাই আনিছিলো।
অ'।
ঠা খালো, চাহ বনাই। উম। এই কিবা এটা কাম কৰি আছিলোঁ ৰ'ব মই। হেল্ল', হেল্ল'।
নাপাই আছ
অ' এ কিবা এটা কিবা এটা কাম কৰিম বুলি ভাবিছিলো। কি হয় চাও ৰ'বচোন। এ মই কেক শিকিছিলো যে
অ'।
কেকৰ, আ-এই ক্লাছ দিম বুলি ভাবিছো।
অ'।
চাও আ, মানে পা মানে এডভাৰটাইজ কৰিম আৰু, কালি যাম মই বাৰু! কালি চুটি লৈ কিনে। যাই এডভাৰটাইজ কৰো আগতে, কৰি কিনে যদি ষ্টুডেন্ট পাও, গৰম বন্ধৰ দিনকেইটাত অলপমান কৰ'বাত। তিনিটা-চাৰিটামান ক্লাছ দিব পাৰিলেও।
অ' পাব। সেই গৰম বন্ধত মা। মানুহ এনেই থাকে ন ঘৰত! তেতিয়া মানে ল'ব, পাব মানুহ। কাষ্টমাৰ বহুত পাব।
উম। চাইক।
আজি কালি আৰু মানুহক উম টাইম পাছ কৰিবলৈ। ম নকি।
অ সেইটো। সময় নাই এনেও। কৰি থাকিব কাৰণে।
কেইটা বজাৰ লৈকে আছে ডিউটি?
আঠতা।
অ। তামাৰ আমাৰ ৱাচিং মেচিন টো ঠিক হ'লনে নাই পিছে?
ৱাশ্বিং মেচিনটো ঠিক হৈছে।
হৈছে অ মা।
উম মানুহতো অহাতো মই গম নাপাওঁ। বাৰু মই পিছত মাইটত সোমালো নহয়। এতিয়া নাইট থাকো। মোৰ মতে সম্ভৱ আহিছিল নেকি। কিন্তু আজি আজিতো বাৰু গম পোৱা নাই।
অ নহয়। অ আজিকালি নাইট কৰে নিকি মানে! আতে নাছিল ন এ এমাহত এদিনেই আছিল। চাগে।
তাত এদিন আছিল। চে সিহঁতক দিছিলো আকো ঘৰতে তে অ এই এতিয়া।
লগে নাপাওঁ ন সেইকাৰণে ভাবিছিলো অ এতিয়া মানে। কেনেকে। কৰিছে।
কৰো আৰু মোৰ নিজৰ নাইট টো। শনিবাৰ।
মানে এসপ্তাহত এদিনে এতিয়াও?
অ ই ন নাই নাই ইহঁতৰ দুদিন কে ইহঁতৰ দুদিন দিন মোৰ এদিন।
অ দুদিন অ আপোনাৰ এদিন আৰু।
অ নিমিলে যে দুদিন হলে। সপ্তাহটোত মানে এই হেৰি হৈ যায় নেক্সট সপ্তাহত পৰি যায় সেইকাৰণে মোৰ এদিন
অহ
আপোনাৰ কেতিয়াৰ পৰা নাইত আছে
মোৰ নাইত এইটো মাহত নাই ৰব নেক্সট মাহত পৰিব এ দুই তিনি মানৰ পৰা পৰিব চাগে অ এ কৰিলো যে মই সেইদিনা পৰি উঠিছ যে মানে তাৰ পাছত নেক্সট মাহত হে হ'ব নেক্সট মাহত দুই তিনি মানৰ ম তেতিয়াৰ পৰা হ'ব চাগে একজেক্ট ময়ো গম পোৱা নাই কেতিয়াৰ পৰা বা হ'ব
ফোন ন নাইতো সোমাইবা এইবাৰ
মানে আজিৰ পৰা নাই নেকি
আপোনাৰ এইকেইদিনটো নাইে বেলেগে সোমাব চাগে
অ এই মানে এইকেইদিন মানে মই মোৰ সেইদিনা কৰি উঠিছোহে যে এইটো মাহৰতো মোৰ হৈ গ'ল মানে আমাৰ মানে মাহত এবাৰে পৰিছে এতিয়া কেতিয়াবা দুবাৰো পৰে মানুহ নি আছে নহয় আমাৰো সেইকাৰণে মিল আহিছে আৰু মানে গমেই পোৱা নাই কেতিয়া কি পঢ়ি আছে
এ এক এ এক দুই তাৰিখ মানে নাইট পৰিলে চাগে পাম এক দুই তিনি তাৰিখ মানলৈকে যদি থাকে তেতিয়াহ'লে নাই এবাৰ নাইটত পাম চাগে
আপোনাৰ নাইট কেতিয়া আছে
মোৰ তিনি তাৰিখ তি তিনি তাৰিখ শনিবাৰ হয়
তিনি তাৰিখে অ চাগে মোৰ তিনি চাৰি তেনেকোৱা মানতে হ'ব আৰু
উম উম
একজেক্ মইও গম পোৱা নাই কিন্তু সেই সাত তাৰিখৰ আগতে হ'ব আৰু
উম ফুলৰ কাম কৰি আছে নে
লৰ কাম কৰি আছো ৰ'ব কমপ্লিতে কৰিব পাৰ নাই এই ৰঙা বেগটো যে উ সেইটোৱেই বনাই আছো আজি কমপ্লিট কৰি দিম আৰু সেইটো আৰু অৰ্ডাৰ কেইটামান আহি যে বেগ
উম! উম-উম।
এই বেগটোকে অৰ্ডাৰ বনাই থাকিম আৰু। বেগ বনাই বনাই আমনি লাগি গৈছে মোৰ।
এটা বস্তু বনাবা মন নাযায় ন?
তাকে। কিমান বনাম আৰু এটা বস্তু তে হ'লে বাৰু বনালোয়ে যেতিয়া ধৰিলোয়েই যেতিয়া আৰু উপায় নাই।
উম।
হ'লেও আৰু নেক্সট মাহৰ পৰা নবনাও বুলিয়ে ভাবিছো মই। এইটো মাহতে বনাম আৰু।
কিয়? অ সেইটো হয় হয় হয়, আপোনাৰ বুলি নহয় চবৰে হ'ব, বেছিকে বস্তুটো কৰিলে এনে চব্বৰে হ'ব। আৰু পুৰা এনেকা তই মানে ওচৰৰ পৰা চাই থাক নাজায়।
উম, কিন্তু মানে এনেই মোৰ ইচ্ছা নাছিল, মোৰ ইণ্টাৰেষ্ট হৈ গৈছে শিকিছো নহ এতিয়া ভালকে মানে ইচ্ছা গয় থাকে কিন্তু মানে ৰেষ্ট লব মন নাযায় মোৰ বনালে মানে একদম বনায়ে থাকিব মন যায়।
আৰু বস্তুটো বনালে কেনেকুৱা লাগে জানে মানে আপোনাৰ আহ যেতিয়া বনাই থাকিব নহয় টোপনিও নাহে। সেইটোয়ে বনাব মন যায়, সেইটোয়ে বনাব মন যায়।
সেই অ সেইটোয়ে বনাই থাকিব মন মন যায় মানে। সেইকাৰণে মই ভাবিছো একেবাৰে মানে এৰি মেলি, এ এমাহ মান মানে নবনাও বুলি নেক্সট মাহৰ পৰা একেবাৰে নুচোও আৰু মই।
উম।
কেতিয়াবা মাজে মাজে বনাম আৰু নেক্স এমাহ একেবাৰে নবনাও। কিন্তু মানে এইটো এতিয়া মানে নেৰিলে আকৌ বনাই থাকিব মন যাব। আকৌ এফালে পাৰ্টনাৰশ্বিপ ত'ৰ কথা আছে নহয়।
অ।
লৈয়ও থাকিবলৈ বেয়া লাগে।
বেয়া লাগে।
কয় বাৰু বনাব নালাগে ইমান- চবতকো বেয়া হৈ যাব এনেৰে ন ইমান কোনে বনাব। হয় মান কিন্তু মোৰ বনাব মন যায় যে।
উম, সেইটো কিবা বেলেগ ইণ্টাৰেষ্ট।
বেলেগ এইটো মানে ইণ্টাৰেষ্ট বেলেগ বুজি
উম। উম, উম, আৰু এটাই বস্তু নহয় নহয়, আৰু এটা বস্তু নহয় যে সেইটো মানে বেলেগ বেলেগ, বস্তু বনাই আছে যে সেইকাৰণে মানে, এ ইণ্টাৰেষ্টটো অলপ বেলেগ
অ এতিয়া আৰু মানে নতুন নতুন বনাই থাকিব মন যায়।
উম ন মোৰ এনেকুৱাই হৈছে।
উম
কে চাও ৰ'ব মই মানে আগতেতো প্ৰথমতে যেতিয়া কেক টো শিকিলো তেতিয়াতো পুৰা ভালকে বনাইছিলো। মানে কি পুৰা অৰ চডাৰ লওঁ এতিয়া মানে অসুখ হোৱাৰ পৰাই আৰু ইয়াত আহাৰ পৰাই মানে বস্তুটো, এ চৰ্চাটো কমি গ'ল ন আগৰ মানুহখিনি গম পাইছিল আগৰ জেগাৰ মানুহ সিহঁতে অৰ্ডাৰ চৰ্ডাৰ দিছিল, এতিয়া মানে নতুনকে এতিয়া ইয়াত আহাৰ পৰাই মানে অলপ হেৰিটো কমি গৈছে। এতিয়া মই ভাবিছো যদি মই মানে পাই যাওঁ ষ্টুডেন্ট যদি মই পাই যাওঁ অ মানে তেতিয়া মানে মই দিম আৰু পাঁচটাকে যদি মানে এটা জাগাত যদি পাঁচটা বা ছয়টাও পাওঁ, সেনে তেতিয়া হ'লেও মানে মই দি দিম আৰু আৰু হেৰিতটো অলপ কমকে ৰাখিম।
পাব পাব কিয় নাপাব উ এনেও পাব আপুনি এবাৰ ক'লে আৰু পাই যাব আৰু। গম মানুহে যদি গম পায় আপুনি ক্লাছতিয়ে বুলি ওচৰ চবুৰীয়াই ল'ব চাগে
ওচৰ চুবুৰীয়া মানে মই অলপ দূৰত যাম সেকাৰণে।
কেক টো কেনেকে বনাই। বাৰু
আপোনাৰ প্ৰিমিক্স আছে কেকৰ।
ক্সিমিক্ছ
অ কেকৰ যিটো আমি যিটো বেজটো বনাওঁ ভিতৰৰ বস্তুতটো যিটো কেক মেইন কেক টো বনাও ত সেইটো মানে বেলেগ আছে। বেলেগ প্ৰিমিক্স পোৱা যায়।
বেলেগ বেলেগ হয় না
অ আপোনাৰ যদি ভেনিলা হেৰি ফ্লেভাৰ হয় ভেনিলাৰ ক্সিমিক্স আছে চকলেট ফ্লেভাৰ হলে চকলেটৰ প্ৰিম্ৰিকস আছে মানে এনেকুৱা অ বেলেগ, বেলেগ বেলেগ আছে আৰু মানে বেলেগতটো আৰু বেলেগ সেইটো আৰু নৰ্মেল ক্লাছত আৰু ইমান ধৰক গোটেইখিনিত আপুনি দিব নোৱাৰে'ন নৰ্মেল ক্লাছতোত ট কেক টো বনাইছো ডেক'ৰেচন কৰিছ চু অ সেইটো আৰু সেনেকুৱা হলেতো পইচাটো বেছি বেছি লাগিব ন যোগাৰ বিলাক লাগিব পইচা
এনে থুলমুলকে শোকুৱাব পাৰা যায় আৰু
থুলমূুলকে মানে জাষ্ট আমি যিটো আমি বাৰ্ডেত আমি নৰ্মেল যিটো কেক ব বাৰ্ডে বিলাকত আনো। কিন্তু মানে কিছুমান উ যিবিলাক এ মানে এ বাটাৰকচ এই চীজ কিবা কিবি যে এনেকুৱা যে কেক বিলাক আছে আৰু বহুত মানে দামী দামী যিবিলাক ফ্লেভাৰৰ কেক আছে। ত এই সেই কেক মানে সেইটোও শিকা মানে একে বস্তুতটো খালি তাত মিক্স কৰিব লাগে বস্তুটো কিন্তু ইমান খিনিটো মানে অ সেই থিয়ৰী খিনি দিয়া যাব সেইটো নিজৰ আইডিয়া মতে যে মই এইটো কেক বনাম। এতিয়া আমাৰতো ধৰক মেমেং বা ফ্ৰুটছৰ কেক এইবিলাকো একো শিকোৱা নাই ত সেইখিনি বস্তুটো আমি অ এতিয়া আমি নিজে নিজে ধৰক নিজৰ আইডিয়া মতে আমি বনাইছো
অ আপুনি কত শিকিছিলে
মই ছিক্স মাইলত শিকিছিলো
কেতিয়া শিকিছিলে বহুত দিন হল নে কি হিকা
বছৰ হৈ গ'ল মোৰ ডেৰ বছৰ মান হ'ল
তানে সেইটো বস্তু মানে অ দুবছৰ মনত আছে নে আপোনাৰ
মই বনায়ে থাকো ন মাজে মাজে
বনাই নাথাকিলে চাগে খেলি মেলি লাগেগে ন
খেলি মেলি নালাগে নালাগে এইটো মানে এটা আমি যেনেকে ভাত দালি বনাও ন সেনেকুৱা চিষ্টে মৰে ন বস্তুতটো টো মনত ৰৈ যায় মানে এতিয়াতো মই আ মেচিনো ল'ব নালাগে এতিয়া মই যে কেক বনাও মই মানে এক কিলৰ কেক বা হাফ কিলৰ কেক ত প্ৰথমতে মই অ প্ৰথমতে মানে মই ৱেত মেচ লৈ কিনে জুখি জুখি বনাইছিলো যে ইমান খিনি প্ৰমিক্স দিব লাগ চাই চাই কিনে এনেকে বনাইছিলো কিন্তু এতিয়া মই মানে চাই কিনে বনাব নালাগে শাক তিলৰ কেক মই নিজে এটা মানে আন্দাজ পাই যাও যে ইমান খিনি দিলেই হব সেইখিনি মানে মই নিজে আন্দাজ কৰি কিনে দি দিওঁ এতিয়া মই মানে ৱেট মেচিন ল'ব নালাগে
অ এনে ইজিনীয়ে টান বাৰু কেক ব নোহোৱাটো
বিজি বাইদেউ বহুত ইজি আমি মানে মই মানে মানে ভাবিছিলি ইমান টান আৰু ইমান দাম কিন্তু যিটো দাম লয় ন সিহঁতে একচুৱেলি এ মানে ইমান খিনি আৰু যিমান ডাঙৰ ডাঙৰ এ হেৰি বিলাকত টো বেছি দাম লয় ন কিন্তু মানে নিজে নিজে নিজে য বনাই নহয় আপুনি এতিয়া গম পাব যে মই হাজাৰ টকাৰ দিয়ে কেকটো ম মিনিমাম ছশ মান টকাত হৈ যায়
লাভ আছে ইতে
ছয় মানে হাজাৰ টকা যিটো কেক আমি কিনি আনো সেইটোকে আমাৰ ছশ মান টকাত হৈ যায় ত চাৰিশ টকাই আমাৰ নিজে বনালে আমাৰ চাৰিশ টকাই লাভ হৈ যায়
চাৰিশ টকা লাভ হলে এটা কেকত যদি চাৰিশ টকা লাভ হয় কিমান লাভ হ'ব দিনত যেনিবা পাঁচতা কৈ বনালেও লাভ আছে নহ'লে
লাভ আছে কেকত কেকত মানে লাভ আছে বহুত লাভ আছে
আপুনি কি হৈছে এতিয়া কৰা নাইকে নহলে বনাই থাকি
বনাও অৰ্ডাৰ পালেতো বনাও ল ল অৰ্ডাৰ পালে বনাও পালে মানে কি এতিয়া জ যিখিনি মানুহ জানে ন বাইদেউহতে এইখিনি ইহত তেইটো অৰ্ডাৰ দিয়ে বনাও কেক মই
উম উম
এই দু দিনমান যে দোকান দিছিলো